উম', কি কৰি আছিলে'?
অ', এনে আছোঁ, ভালনে তোমাৰ?
অ', মোৰ ভাল, আপোনাৰ?
অহ', মোৰো ভালেই, এনে খাই লৈ অকমান, এনে আজৰি হৈ বহি আছোঁ আৰু',
অ', ঠিকে বাৰু ময়ো সেই বহিলোঁ অলপ',
অহ', সেইটোৱে, এনে বহি আছোঁ', ত, ভাবিলোঁ এবাৰ তোমাৰ লগত দুএকসাৰমান কথাই পাতোঁ',
অ', ঠিকে আছে বাৰু, ময়ো ভাবি আছিলোঁ কাৰ লগত কথা পাতিম - পাতিম বুলি', পাছত আপোনাৰ, ভাবিলোঁ যে আপোনাৰ লগতে কথাটো পাতিলোঁ',
হয়, এতিয়া মই মানে আমাৰ চোতালত মানে বহি আছোঁ', বহি আছোঁ টো মানে আমাৰ চোতালতে নিম গছ এজোপা আছে, এই নিম গছজোপাত', চোতালত বহি - বহি মানে, প্ৰকৃতিৰ কথাই ভাবি আছিলোঁ, হয় এই প্ৰক', প্ৰকৃতি আৰু আমাৰ এই দৈনন্দিন জীৱন, ডেইলি লাইফৰ কথা', তাকেই অলপ ভাবি আছোঁ, এতিয়া এই প্ৰকৃতিৰ', চোতালত বহি মোৰ মনত চিন্তা আহিছে আৰু, ইমানেই সুন্দৰ প্ৰকৃতি', আমাক, কি দিয়া নাই প্ৰকৃতিয়ে নহয়?
উম', - উম', মানে বস্তুবিলাক ইমান ধুনীয়া পৰিৱেশটো আমাৰ, মানে প্ৰকৃতিৰ পৰা পাওঁ', মানে, ভালে লাগে, চাই মেলি যেনেকুৱা এই সন্ধিয়া বতৰটো', আবেলি, মানে বেলিটো ডুব খাইছে, মানে ইমান ধুনীয়া মানে আ', আকাশটো, দেখিছে আৰু ইফালে সেই চৰাইবিলাক', নিজৰ - নিজৰ ঘৰত গৈ আছে, এই দৃশ্য ', দৃশ্যটো, চাইয়ে মানে, একদম মনমোহা যেন কৰি দিয়ে',
হয়', - হয়', এতিয়া আৰু বিশেষকৈ বাৰিষাৰ সময়ত গছ - গছনিও মানে', ফুলে - পাতে ভৰি থাকে, বসন্তৰ পৰাই পুৰা মানে ফলে - ফুলে', গোটেই সুন্দৰ হৈ থাকে, কিন্তু ই - ইমান সুন্দৰ প্ৰক', প্ৰকৃতিৰ নহয় কিন্তু, তথাপি আমি, মানুহ বিলাকে বিশেষকৈ মানৱ জাতি', জাতিয়ে প্ৰকৃতিৰ কিমান ক্ষতি কৰি আছোঁ ', সেইটো এবাৰ মনলৈ আহিছে, এতিয়া হঠাতে ইমান', গৰম হয়, যেতিয়া বৰষুণৰ প্ৰয়োজন পানীৰ প্ৰয়োজন তেতিয়া পানী নহয় আনকি', এই নৈ - বিলতো পানী নথকাৰ নিচিনা হৈছে বাৰিষাতো ',
অহ',
এই, সেয়া তাকে ভাবি আছোঁ আৰু মানে',
এই, আমি মানুহবোৰে মানে এইবিলাক কৰি প্ৰকৃতিটোক মানে, ধ্বংস কৰি পেলালোঁ আৰু', আগত যেনেকুৱাম', ইমান ধুনীয়া মানে বতৰটো একদম চিষ্টেমেটিকলি আছিল আৰু, মানে', ছয় মাহ যেনেকুৱা গৰমতটো আমাৰ আজিকালিতো গৰমেই বেছি হৈ গৈছে', ভালকে ইমান বৰষুণো নিদিয়ে আমাৰ, খালি বেছি', গৰমে হৈ থাকে, তথাপিও বৰষুণ দিলেও মানে অলপ - অলপহে দিয়ে, আগত', যেনেকুৱা আমাৰ বৰষুণৰ ফলত বানপানী হৈছিল ঠায়ে - ঠায়ে, খেতি - বাতি ধুনীয়াাকে', ধুনীয়াকে হৈছিল, কিন্তু আজিকালি খেত', খেতি - বাতি, মানে একদম পথাৰ বিলাক শুকাইহে গৈছে, পানী মানে নোহো', নোৱাই হ'ল মানে ইয়াৰ ফলত ইহঁতে মানে কৃত্ৰিম প্ৰক্ৰিয়াৰ যোগেদি পানী চানী দিয়ে আৰু খেতি পথাৰত। তেনেকুৱা আমাৰ ধান বন এইবিলাক বস্তুবিলাক ইমান ধুনীয়া কে ফুলফুলীয়াকে ফুলিছিল হৈছিল কিন্তু আজি আজিকালি ৰাসায়নিক সাৰ এইবিলাক ব্যৱহাৰ কৰি কৰি বস্তুবিলাক মানে অলপ বেয়া ফালে লৈ গ'ল।
হয় খেতি পথাৰতটো কৰেই ব্যৱহাৰ তাৰ পিছত আপোনাৰ মানে বজাৰত টো যিমান পাচলি তৰকাৰি মানে চবজি পাওঁ গোটেইবিলাক মানে বেছি ৰাসায়নিক সাৰ দিয়ে মানে জৈৱিক সাৰ দিলে হয়তো ইমান ক্ষতি নহয় কিন্তু ৰাসায়নিক সাৰেই ব্যৱহাৰ কৰে যাৰ কাৰণে আমাৰ মানুহবিলাকৰ এতিয়া মানে স্বাস্থ্যৰ ক্ষেত্ৰত বহুত প্ৰভাৱ পৰিছে।
উম উম ঠিকে।
কেতিয় যেনেকে ক্ষতি মানে ক্ষতিগ্ৰস্ত এটা ৰূপ পাইছে তেনেকৈ আমাৰ মানৱ জীৱনত বা জীৱ জন্তু সকল বাকী সকলোৰে মানে মানে জীৱনত প্ৰভাৱ পৰিছে। এই গছ চছ কটাৰ ফলত বেছিকৈ মানে চৰাই চিৰিকটি হক বা জন্তু বিলাকেই হওঁক থাকিবলৈ ঠাই নোহোৱা হৈছে খাদ্য ৰ অভাৱ হৈছে আৰুতো প্ৰদূষণৰ কথাটো নকৱে।
উম চাৰিওফালে মানে উম চাৰিওফ ফালে মানে ইমানে প্ৰদূষণ হৈছে মানে আজিকালি মানুহৰ মানে এই প্ৰদূষণৰ কাৰণে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈয়ে আছে যেনেকুৱা এলাৰ্জি মানুহৰ আজিকালি।
হয়
প্ৰতি ঘৰে ঘৰে মানুহত আজিকালি এলাৰ্জি ইমান বেছি হৈছে যেনেকুৱা ধূলি বালিৰ পৰা তাৰপিছত ৰ'দৰ পশত ইমানেই মানে বেছি হ'ল আমাৰ সেই গছ গছনি কটাৰ ফলত। তাৰ ফলতো মানুহৰ বিভিন্ন ছালৰ বেমাৰ আৰু এনেকুৱা জ্বৰ চৰ্দি কাহ হৈয়ে থাকে।
উম হয় সেইটোয়ে এই এইবিলাক কাৰণেটো মানে সৰু সৰু ল'ৰা ছোৱালী আজিকালি চুলি পকে সোনকালে। অ চুলি সৰেও ছালৰ সমস্যাটো থাকেই আৰু বিভিন্ন ধৰণৰ বেমাৰ বিলাক কে দেখা দিয়ে। এনে চাবলৈ গ'লে আমাৰ অসমৰ প্ৰকৃতিত মানে খোৱা বস্তুকে আদি কৰি ঔষধি মানে ঔষধি বনৰতো অভাৱ। নে ঔষধি গছ বন যথেষ্ট আছে।
উম কিন্তু বস আমি মানুহবোৰে কিন্তু সেইবিলাক বস্তু নাচাও মানে প্ৰকৃতিৰ পৰা যিবিলাক ঔষধি বস্তু গুণবোৰ আমি পাওঁ যেনেকুৱা নিম পাত ছালৰ কাৰণে ইমান ভাল কিন্তু সেইটো আমি ব্যৱহাৰ নকৰি এই দোকানৰ পৰা কিছুমান আমি মানে ৰাসায়নিক বা কিবা কিবি অ কেমিকেল যুক বস্তু বিলাকে আমি ব্যৱহাৰ কৰো যে কি ভাবো যে ঘৰুৱা বস্তু। আকৌ এইটোক আমি বাতিম কিবা কৰিম। টাইম লয় মানুহে মানে আজিকালি টাইমটো কম হৈ গ'ল না। ভাবি কি দোকানৰ পৰা কিনি আনি পতককে লগাই দিম ইজি হৈ যায় ত সেইটো বস টো ভাবি মানুহে মানে ঘৰুৱা বস্তু বিলাক মানে একেবাৰে এৰিয়ে দিলে। উম তাৰ ফলত মানে বিভিন্ন ধৰণৰ যেনেকুৱা আৰু এই যে আমাৰ যে গৰু চৰু পো পালন দিওঁ যেনেকুৱা জীৱ জন্তু কিমান আছ- আছে হয় না নাই ইহঁতৰ পৰা আমাৰ কিমান লাভ হয় যেনেকুৱা গৰু গৰুটোতো ঘাঘল ঘৰনীয়া পোহনীয়া বস্তু মানে জীৱ জন্তুয়ে নহয় ইয়াৰ পৰা আমাৰ কিমান যেনেকুৱা গাখীৰটো গৰু আজিকালি যেনেকুৱা মাৰ্কেটত গাখীৰ বিলাক পায় ইমান বস্ত- টো মানে ভেজাল থকা গাখীৰ কিন্তু তাৰ পৰা আমি প্ৰটিনে নাপাওঁ। আমি যে প্ৰটিন খাব লাগে কিন্তু তাৰ পৰা আমাৰ প্ৰটিনে নাপাওঁ কিবা কিবি, উ। উম সেইটোৱে কিন্তু আমাৰ যিটো গৰু আজিকালি মানুহে এনেকুৱা হৈছে গৰু নোপোহেই। তাৰ ফলত সেই কিবা কিবি বেলেগ বেলেগ জীৱ জন্তু মানে মডাৰ্ণৰ কাৰণে আধুনিকৰ কাৰণে পুহি থাকে কিন্তু যিবিলাক পৰণীয়া গৰু-ছাগলী এইগিলা হাঁহ কুকুৰা এইবিলাক পুহিবলৈ মানে টান পাই বস্তুবিলাক ভাবি ঘৰ চৰ লেতেৰা হ'ব কিবা হ'ব। এইবিলাক।
উম। হয় এতিয়া সকলোৱে ব্যস্ত মানে আধুনিক আধুনিকতাৰ লগত সকলোৱে আগুৱাব খোজে। নতুন নতুন প্ৰযুক্তিবিদ্যাৰ আৱিষ্কাৰ এইবিলাকে কি কৰিছে মানে মানুহ বিলাকক ব্যস্ত কৰি ৰাখিছে সঁচা কথা কিন্তু মানে প্ৰ- কৃতিৰ ক্ষতিসাধন হৈছে। মোৰ বোধৰে এনেকুৱা হব লাগে মানে যিয়ে ব্যৱহাৰ নকৰক কিয় এনেকুৱা হ'ব লাগে প্ৰকৃতিৰ যেনেক ক্ষতি নহয়। এতিয়া নতুন কে গঠন হোৱা মানে কোনোবা কল-কাৰখানাই হওঁক কোনোবা উদ্যোগেই হওঁক। বা খেতি পথাৰ হওঁক বা আমাৰ ঘৰখনৰ ওচৰৰ মাটিখিনিয়ে হওঁক সকলোকে মামে আমি বিশেষকৈ মানে যিটো স্বাভাৱিক বা প্ৰকৃতিয়ে দিয়া তেনেকুৱা ধৰণৰ বস্তু হে ব্যৱহাৰ কৰিব লাগে সাৰেই হওঁক বা এনে কুৱা ধৰণৰ ব্যৱস্থা কৰিব লাগে প্ৰকৃতিৰ বা মানুহৰ বা জীৱ জগতৰ যেনে একো ক্ষতি সাধন নহয়। সেইটোৰ প্ৰতিও নজৰ ৰখা উচিত আৰু সকলে।
আৰু এতিয়া চাব পাৰা যে আমাৰ ওচৰৰে পাজৰত যিবিলাক নদী আছে বিল আছে সেইবিলাকত পানী নোহোৱাৰ অৱস্থা মানে। এনেকুৱা হয়, যিবিলাক নলা নৰ্দমা আছে ড্ৰেইন দিয়া হয় সেইবিলাকত আমি প্লাষ্টিক জাবৰ পেলাই পেলাই গোটেই বন্ধ কৰি থৈ দি যাৰ ফলত চহৰীয়া অঞ্চলবিলাকত কৃত্ৰিম বানপানী হয়। বৰষুণ যিমানেই মানে নপৰক কিয় বা অলপমান বৰষুণ পৰিলেই বানপানী হয় কিয় হয় এই যে পানী যাবলৈ ৰাস্তাটোৱে নাথাকে জাবৰ বিলাক পেলাই গোট গোটেই ৰাস্তা ব্লক হৈ থাকে বন্ধ হৈ থাকে তেনেকুৱাকে নদীতো গোট তে জাবৰ পেলোৱাৰ ফলত প্ৰকৃতিৰ ক্ষতি হৈছে। প্ৰকৃতিত সেই মানে পানীত থকা মাছ হওঁক, কাছ হওঁক নহয় সিহঁতেও জীয়াই থাকিবলৈ কষ্ট পাইছে।
সেইটোয়ে আজিকালি উ আজিকালি সেই পানী প্ৰদূষণৰ কাৰণে মানুহৰ
অ।
যেনেকুৱা সেই নদী এটাই ক'লে আপুনি নদীটোত কিমান মানেই মানুহে তাতে গা ধুৱে, মানুহে তাতে চচ কৰে। আকৌ কাপোৰো ধুব যায় আকৌ তাৰ পানীয়ে আকৌ কিছুমান ঘৰুৱা কামত ব্যৱহাৰ কৰে কিছুমানে আজিকালিতো আধুনিক হোৱাৰ কাৰণে কিছুমানেতো ঘৰৰ পানী মটৰ-চটৰ দি ইউজ কৰে কৰে। কিন্তু কিছুমান আজিও এনেকুৱা পৰিয়াল আছে যিবিলাকে মানে বেছিভাগখনে মানে যেনেকুৱা নদীৰ ওচৰীয়া গাওঁ বিলাক চব নদীতে যায়। তাৰে পানী কিন্তু সেইটো আকৌ গৰম নকৰাকে এনে খাই দিয়ে। কিন্তু তাৰ ফলত সিহঁতৰ মানে বিভিন্ন ধৰণৰ যিটো আমাৰ হাৰ্ডৰ সমস্যা সমস্যা হয়, পেটৰ বেমাৰ হয় যেনেকুৱা কৃমি এইবিলাক হৈ যায়। তাৰ ফলত পানীতো প্ৰদূষন হয়েই, ইয়াৰ ফলত মানে মানুহৰ লগত যিমান বেমাৰ-চেমাৰ আছে, এইবিলাক মানে আজিকালি মানে এটা মানে চলিয়ে থাকে বস্তুবিলাক বেমাৰ-চেমাৰ।
উম' উম'। হয় হয় আৰু পানীয়ে আমাক জীয়াই ৰাখিছে নহয়। পানী আমাৰ প্ৰাণ বুলি এনে কোৱা নহয়, সেই পানী খিনিৰ কাৰণে আমি এ এতিয়া কি হৈছে নৱ প্ৰজন্ম যিসকলে আহি আছে বা ভৱিষ্যত প্ৰজন্ম হয়তো আমি এনেকুৱাকে কৰি আছো প্ৰকৃতিক অপব্যৱহাৰ এ হয়তো ভৱিষ্যতে কেতিয়াবা কষ্ট পাব ভৱিষ্যত প্ৰজন্মই, পানীৰ অভাৱ অনুভৱ কৰিব। এতিয়া আমি অহৰহ পানী পাই আছোঁ কাৰণে আদৰ জানা নাই। কিন্তু সময়ত গৈ সেইয়া চাগে এটা বিপৰীত ৰূপ দেখা পোৱা যাব পিছলে। যদিহে আমি সময়ত তাৰ ব্যৱস্থা নলওঁ, মানুহ বিলাক যদি আমি সজাগ নহওঁ প্ৰকৃতি সাপেক্ষে নহয় প্ৰকৃতিক ৰ ৰক্ষণাবেক্ষণ বা সুৰক্ষা দিয়াটো আমাৰ মানুহৰে কৰ্তব্য। যিহেতু প্ৰকৃতিয়ে আমাক মানে ক'ব নোৱাৰাকৈ ইমান বিলাক দান দি আছে, অৰিহণা যোগাই আছে আমাৰ জীৱনত। আমি অক্সিজেনৰ পৰা আৰম্ভ কৰি ঘৰ প্ৰস্তুত প্ৰস্তুত কৰালৈকে খোৱা লোৱাই হওক, ঔষধেই হওঁক প্ৰতিটো বস্তু এইটো আমাক প্ৰকৃতিয়ে দি আছে। এতিয়া তাৰ পৰিৱৰ্তে আমিও প্ৰকৃতি প্ৰকৃতিক মানে ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত অ' হয় হয় আমি অকনমান সজাগ হ'ব লাগিব সেইটো ক্ষেত্ৰত। আৰু সেইয়া আমাৰ তেতিয়া দৈনিক জীৱনত প্ৰভাৱ মানে ভাল হ'ব আৰু তেতিয়া যদিহে আমি অকণমান সজাগ হওঁ।
এনেকুৱা হৈছোঁ মানে বস্তু বিলাকৰ প্ৰকৃতিৰ দিয়ে আমাক, প্ৰকৃতিৰ পৰাই লও, কিন্তু আকৌ প্ৰকৃতি প্ৰকৃতিক কেনেকে ধ্বংস কৰি, নিজে একদম আধুনিক হ'ব বিচাৰো হ'ব মানে হ'ব বিচাৰে মানুহ বিলাকে। গছ-গছনিয়ে কথা কওঁ, মানুহ বিলাক ইমানে জনসংখ্যা আজিকালি বৃদ্ধি হৈছে। মানে তাৰ ফলত আমাৰ গছ-গছনি একদম প্ৰকৃতিক বিনাশ কৰি পেলাইছোঁ। বিনাশ কৰি মানে তাতে আমি ঘৰ নিৰ্মাণ কৰি আছোঁ। তাৰ ফলত আমাৰ প্ৰকৃতি ৰুদ্ৰ হৈ যেনেকুৱা মানে বিভিন্ন ধৰণৰ যে চুনামি দি দিয়ে ভূমিকম্প আজিকালিতো আগতে এনেকুৱা নাছিল যে মানে মাজে-মাজে আমাৰ ভূমিকম্প এনেকুৱা হৈছে দৈনন্দিন জীৱনৰ লগত এটা জড়িত হৈ যিটো মানে ভূমিকম্প আহা, মানে য'ত দেখা পাওঁ খবৰত ভূমিকম্প হৈ আছে, ভূমি'স্খন উখলন হৈ আছে যেনেকুৱা এই কেইদিনমান আগতে খবৰ পালোঁ, এই মেঘালয় আমাৰ শ্বিলং তাতে ইমানে ভূমিকম্প গম ময় হৈ আছে বা ভূমিস্খলন হৈ আছে যাৰ ফলত মানুহে মানে আহা যোৱা যিটো ৰাস্তা একেবাৰে বন্ধই হৈ গল, যাবই নোৱাৰা হল সিফালে।
হয়।
হয় তাৰ পিছত যেনেকুৱা ভূমিস্খলনতা এইটোতো ভূমিস্খলনতো এটা আৰু যেনেকুৱা এই বানপানীৰ কথা কলে যেনেকুৱা আমাৰ গুৱাহাটী চহৰতটো, আজিকালি মানে ইমান মানে উন্নত হোৱাৰ পিছতো মানে আমাৰ এতিয়া অলপ বৰষুণ নিদি ন-নলা নৰ্দমাৰ পানী বিলাক আহি একদম ৰাস্তাত আহি যায়, আহাৰ ফলত মানুহৰ যিটো দৈনন্দিন কাম চাম এইবিলাক কৰিব নোৱাৰা যাব নোৱাৰে ৰাস্তা দি। এনেকুৱা হৈ গ'ল।
হয়, হয়, ঠিক আছে বাৰু ভাল লাগিল তোমাৰ লগত কথা পাতি বহুত। খিন কথা জানিব পাৰিলে। অঁ, ঠিক আছে এতিয়া ৰাখিছো অঁ ধন্যবাদ।
উম, উম থেংক ইউ।